হেল্ল' অ', দিবাৰ্থ ক'। আছোঁ দে, তোৰ কি খবৰ?
চল চলি আছে। ভাত পানী খালেই এ আজিলৈ ঠাণ্ডা আছে গৰমত।
আজি অলপমান ঠাণ্ডা আৰু বতৰটো বতৰটো সেমেকি আছে।
উম, বৰষুণ দিয়া কাৰণে। এ শুনচোন কথা এটা সুধো ৰ'চোন অ'। গৰম আছে বাৰু এটো সেই লেপটপ এটা মোৰ মানে সেই হৈছিল লগা হৈ গৈছিল আগৰো বহুত পুৰণা হৈছিল।
উম।
কি কৰা উচিত? উম।
কি, কি, কি প্ৰব্লেম হৈছে?
এই বহুত শ্ল' হৈছিলে মানে ম' আচ বস্তু ল'ডে ন ইউটিউবটোও নচলে ভালকে বাকীটো বাদে দে।
অ', অ', ৰিপিয়াৰ কৰি তই বেলেগ কিনিব বিচাৰিছ'।
এই ৰিপয়াৰ ক'ত কৰা কৰোণা হৈছে এতিয়া ইয় চাগে মডেলটোয়ে নাপায় মোৰ লাগি আছিল নতুনে কিনিব লাগিব চাগে।
নতুন কিনিবি তই কি ভাবিছ অনলাইন কিনিবি নে অ'। ফ্লাইনত কিনিবি বুলি ভাবিছ'।
সেইটোৱে মই ভাবি প ন অফলাইনটো এতিয়া ভাল অনলাইটো ভয় লাগে ন' কিবা দিয়ে।
উম, অনলাইনতো আজিকালি বহুত ফ্ৰ'ড হয়।
অ', ঠিকেইটো খোৱা বস্তু উলাই নহয় কিবা দিম, দিম, কিবা দিব কিবা।
উম। যদি ল'ব বিচাৰিছো তেতিয়া হ'লে এটা কাম কৰিব পাৰোঁ। ত এতিয়া অনলাইন য দি ল'ব বিচাৰিছ তেতিয়া হ'লে তই ভাল প্লেটফৰ্ম যেনেকে এমেজ'নৰ পৰা ল'ব পাৰ। বা তোৰ যদি বাজেট বোলে ভাল হয় তেতিয়া হ'লেটো তোৰ ভাল এটাই কিনিলো একদম মানে ভাল আৰু যাতে তোৰ অহা পাঁচ, ছয় বছৰ বছৰৰ কাৰণে চ চলি যাব পাৰে ভালকে। তেনে কুৱা এটা কিনিলো। আৰু যদি তোক অফলাইন লাগে যে নাই তই এনেকে ভাবিব পাৰ যে নাই ৰদ হ'ব পাৰে সেইকাৰণে দোকানৰ পৰা কিনো তেতিয়া হ'লে লাখটকীয়াত দোকান আছে লাখ টকীয়াৰ পৰা কিনিব পাৰ। তাৰপিছত এইখন আমাৰ লাচিত নগৰত যে কেচ কম্পিউটাৰখন আছে সেইখনৰ পৰা ল'ব পাৰ। প্লাছটোৰ কি কয়? মোৰ এখন চিনাকী দোকান আছে গণেশগুৰিৰ ওচৰত তাৰ পৰাও ল'ব পাৰ।
আচ্ছা আচ্ছা।
আৰু তোৰ যদি বোলে বাজেট বোলে ভাল তেতিয়া বাজেট যদি ভাল হয় তেতিয়া হ'লে আৰু তই অনলাইন ল'লেই ভাল আৰু অনলাইনত তোৰ বাজেট হিচাপে তোৰ বস্তু স্তুটো ভাল দিব ন'। এতিয়া তই বোলে কম বাজেটৰ লৈছ' তেতিয়া কি হ'ব তোৰ অনলাইনত হয় তো ফ্ৰ'ড হ'ব পাৰে নহয়তো বা পাৰ্টশ, উল্টা পুল্টা কৰি পেলাই দিব পাৰে কম দামি ব
উম, অ', অ', কম দামিবোৰ অলপমান হয় দেচোন, প্ৰব্লেম দিয়ে। মই ভাবিছো মই চেভেণ্টি, চেভেণ্টি এইট্টি মানত চাওঁ।
চেভেণ্টি এইট্টিতটো বহুত ভাল পাই যাবি তোৰ ৰাইজেন ৰাইজেন ফাইভ পাই যাবি প্লাছ তোৰ আই ফাইভ সেয়া কি কয় এইট নে নাইন জেনেৰেচন টেন জেনেৰেচন পাই যাবি
ইনটেলে লম মই ইনটেল লাগে
ইনটেলৰ লাগে তেতিয়া হ'লে সেনেকুৱা আই ফাইভ ওহ কিবা টেন এইট এইট নাইন টেন তেনেকুৱানেনৰ ইলেভেন ওাইছে চাগে থাৰ্টিনৰ।
উম, উম, আকে
অফিচ কাৰ্ড খন এনেও লাগিব। তোৰ এতিয়া মন গল বোলে উম তোৰ যেতিয়া লাগিব। গেম খেলিবলৈ কাৰণে যিমান দনৰ আমিতো ল'ৰা মানুহ ন এনেওতো আমাৰ মন যাবই গেম খেলিব। ভাইচিত। খেলিব মন যাব। বোলে নাই বোলে কি কয়তি ফাইভ খেলো খেলিব মন যাব। এতিয়া ছিক্সো ওলাই আছে লাহে লাহে মনতো যাব হয় ন চবৰে খেলিব। সেইকাৰণ তো গ্ৰাফিক্স কাৰ্ড এখন ভাল থাকা ছিক্স জি বি এইট জি বি একুৱা গ্ৰাফিক্স কাৰ্ড এখন লৈ লোৱাই ভাল আৰু। আৰু গ্ৰাফিক কাড বিলাক তেনেক এইট্টি নাইনটি চছেভেনটি এইট্টি এনেকুৱা ভিতৰতে পাবি।
উম ফিৰি টাইম। টো ভাল ল'ব লাগিব অলপ।
অ ৰেমটোতো তোক লাগিবই নহয়নে মোৰ মোৰ কিমান আছিল মোৰ এইট জ বি আছিলে মোৰটোৰ। এই যিবি দখো কামে নহয়। গৰম উঠি যায়, পটক-পটক মানে সেয়া চেচ হৈ যায় বা লোড-লোড লওঁতে বহুত টাইম লগায়। তোক মিনিমাম ছিক্সটিন, তাৰপিছত থাৰ্টিত তো এতিয়াতো, এতিয়া কিমান চলি আছে থাৰ্টি টু মান চলি আছে নে?
অনেকুৱেক্সি ফৰলৈ গ লৈছে নেকি মোৰ মতেিক্সটি ফৰ জিবি
কাৰণ ত থাৰ্টি তু মিনিমাম হে তোৰ পিছত এক্সেড কৰাই পেলাই তই বঢ়াই ল'ব পাৰিবি
আৰুটো হয়
উম, নহলে তই এনেই বোলে খৰচ কৰি পেলাই। এতিয়াই বোলে বহুত কিবা বেছিকে লৈ লল তাৰপিছত পিছলে বোলে আউ লেত হৈ গ'ল। আৰু এনেওতো টেকন'লজি যে মই নআগুৱাই যায়ে থাকিব যায়ে থাকিব
অ ও ৱান আজিতো ৱান ঔ তহতৰ ওলাইছে
উও মোৰ মোৰ তোৰ এক্সটাৰনেল সে আ আছিলে এক্সতৰ্নেল হাৰ্দ্দিস্ক আছিলে তোৰ কি কয় আজ ষ্ট'ৰেজ চিষ্টেমটো এনে নৰ্মেল নৰ্মেল আছিললে টু ফিফটি ছিক্স মোৰ লেপটটো টু ফিফটি ছিক্স তাৰ ওপৰত দুখন এক্সটাৰ্নেল হাৰ্ড ডিস্ক লগোৱা আছে যোনটোৰ কাৰণে ওৱান টি বি এ ওৱান নাই লগোৱা আছে ওৱান টি বিৰ ওপৰত গুচি যায় ষ্ট'ৰেজটো
বাপৰে তই
উম আছে আছে ঠিকে চলি আছে মইতোতো নিজে কিনা নাছিলো না মোক গিফ্টহে দিছিলে ডক্তৰ এজনে সেইকাৰনে মইটোক গম নাপাওঁ হাৰ্ডডিস্ক এক্সটাৰ্নেল লগোৱা আছে পিছত মোক লগৰে এটাই কৈছে তে হাৰ্ড ডিস্ক দেখোন লবোৱাই আছে
ঐ বৰ দিগদাৰ আজিকালি মানে বস্তু বেয়া হলে আৰু খৰচ
নহলে তই এটা কাম কিয় নকৰ এটা কাম কিয় নকৰে তোক তই লেপটপতটো লোৱাতকে ভালকে এটা তই পি চি বিল কিয় কৰি নল ৰাভাৰ নিচিনা
ক'বাত ক'বাত যাই থাক হৈ থাকে ন
অ সেইটো হয়
অফিচৰ কামত এইটো জেগা বোৰ, সেইটো জেগা লাগে নাই।
তেনেকুৱা হ'লে বাৰু তোক লেপটপে লাগিব। অ'।
হয়।
লৈ ল' ভাল এটা লৈ ল' কাৰণ তোক লাগিবই এনেও তোক এতিয়া নহয় পিছত হ'লেও লাগিব।
অ', তাকে
তোৰ যদি বাজেটটো ভালেই হয় তেতিয়াহ'লে ছেভেনটি এইট্টিৰ ভিতৰত ভাল বহুত বহুত ভালে পাই যাবি। আজিকালি কি কি হৈছে যিমান টো বাঢ় গৈ আছে সিমানে কি কয় তোৰ মানে কি কয় স্পেক বিলাকো হেভি দি আছে আগতে এতিয়া কি আছিলে আমি যেতিয়া ৰিয়েলমি্স্স যেতিয়া কিনিছিলো। সেইটো সময়ত, ছিক্সটিন চছেভেনটিন থাউজেণ্ত যিখিনি স্পেকস পাইছিলো ন। এতিয়া সেই চিষ্টিন চেভেন এইটিটিন থাউজেণ্ডতে তাত কে দুগিলাছ পেগকচ পাই আছো।
অ এইটো হয় কিন্তু,
সেই কাৰণ তই এতিয়া এইটি নাইনটী টো সেইটো পাৰ ফেক বাজেট হয় এইটি নাইন্টি চেভেন্টি এন্টি সেইটো বহুত ভালে পাবি আগতকে বহুতখিনি আপডেটেড পাবি।
আগৰ ফোন বোৰ বহুত দিন চলিছিল দেচোন আজি কালি নচলে।
ত চলিছিলে এতিয়া মানে যিমান দামতটো বাঢ়ি বাঢ়ি মানে যিমান জেনেৰে্যন আগুৱাই গৈ আছে ন সিমানে উইক হৈ হৈে গৈ আছে বাট দেখাত খালি এনেকুৱা যে আৰু বহুত স্পেক আছে বহুত কিবা কিবি আছে। কিন্তু লাহে লাহে ক'ব গ'লে পটকে ডিগ্ৰেডেই হৈ যায় কেমেৰাটো বোলে চলাই আছো চলাই আছো হঠাৎ বোলে কিবা এটা হৈ গ'ল। বোলে পোৱা পাৰ লগে লগে বোলে দাগ আহি গ'ল লাইন আহি গ'ল মাজত স্ক্ৰীনত। এই কুলদীপৰো তেনেকুৱাই হৈছে।
গিন গিন লাইন আহে যে
সেইবোৰ কাৰণে মানে আজিকালি বস্তু ল'বলৈ ভয় লাগে ইলেক্ট্ৰনিক বস্তু। আগৰটো কি কৰিবি আগৰ লেপটপটো কি কৰিবি যদি
এ চেল কৰো অই অইলেক্স বহত চৰি কৰিট মই
অ চেল কৰি দিবি অ সেইটোৱে কৰা ভাল হ'ব কিবা এটা পাবি এমাউন্ট এটাও পাবি উ উ অ এক্সেঞ্জ কৰি দিবি। এক দোকানতো লয় প্লা তোৰ ইয়াত লয়, অ অ কি কয় অনলাইনতো চাগে লয়। দোকানত ল'লে কম দিয়ে খালি।
হা।
ই এম আইত লোনে ফুল পে'মেণ্ট দি লও।
ই এম আইত ললে তো বহুত বেছি হৈ যাব যদি তইনটিজেভেটিৰ এইটিৰ ভিতৰত যদি তই লৈ আছ ইয়ালে তোৰ ই এম আই ডিউট ডিউতে ডিউতে তোৰ এক লাখ ওৱান লাখ পাৰ হৈ যাব। আৰু তই যদি কি কয়? কেছ। অ' কেচাদিল সেয়া কৰিব পাৰি আৰু কেচেদি ললে কাদ পেমেণ্ট কৰা লগে লগে বা কিবা কিবি আহ অফাচ এদ কৰা লগে লগে তই ওলটা ডিচকাওত বেচিকেহে পাবি। কিন্তু এতিয়া ই এম আই তই সেইটো কৰিব নোৱাৰ
ই এম আইত নাপাই দেছোন।
উম নাপাব।
অ' অ' আমাৰ ফুটবলক অফ কোনা ভাল অনলাইন যেতিয়া অনলাইন যদি দিওঁ নে মান অফলাইনত দিওঁ। তোৰ লগত যাব লাগিব।
ওলাবি মোক লগ ধৰিবি। কবি কোন দিনা যাৱ। ডাটামেশ্বনো ভাল হয় তাৰ তাতেও ল'ব পাৰ। কেচ কম্পিউটাৰৰ তলতে নাই জানো? এইখন।
অ'। ডাটামেশ্বন।
চাই লবি আৰু যোনদিনা ল'ব যাওঁ তেতিয়া এনেও পাবিয়েই নহয়।
তাকে। সেইটোৱে কৰিব লাগিব কিবা বা ভাবি আছো ৰ পুতুককে মানে হেভি হয় ন পুতুককে খৰচা কৰিব নোৱাৰি।
উম, উম, উম।
দে হ'ব দে।
দে হ'ব দে উম উম উম।
দে ৰাখো হা গোদনাইত।
উম অ।